শুনিছ-
অহ এ বিশ্ব বা ঘৰটো- অহ এতিয়া শুনিছ নাই? তই শুনিছ নাই তই?
যাম কিন্তু কাইলে যাম, কিন্তু তই থাকিবি নে নাথাকিবি আগতে কিহে যাম?
নহয় অও---। থাকিম কনফাৰ্ম, আজি মই আ? ।
কাইলে কাম এটা কৰনি? ।
কি, কি?
হেৰি এটা কাম কৰিম নি, আমি চাৰিজনী কাইলৈ হেৰিলৈকে গুচি যাম নহলে, মানে চু প্ৰিয়ংকা হঁতৰ ৰুমত থাকিম চাৰিজনী মনে মনে আমাক
মৃদুস্মিতাই টো স্কুটি লৈয়ে যাব চাগে। ক'ত নো হৈ আছে? । এহ, আমাৰ ইয়াত আক
ওৱ' বৌ কৃষ্ণ, কেনে-কেনেকে সম্ভৱ বাৰু।
ভাল লাগিব ফুৰি-ফুৰি ওলাই অহা হ'বএ তাপা গৈ ভাত
কেনেকে পাৰিম বাৰু ইম্প-ইম্পচিবল, ইম্পচ কেনেকে পাৰিব বাৰু।
ৰব, কেনেকে ইম্পছি
নহয় তুমি শুনা মই কথাটো কওঁ, এ, তাই অকল মেলাই ধাণ্ডাতোকে মাৰি থাকে, অ', প্ৰভু কৃষ্ণ ন, তই শুনছোন এতিয়া কথা এটা শুন। শুন, শুনিছ নে? শুনিছ নে, তই মুঠতে এতিয়া সেইবোৰ আমি, মই মেলা চাবলৈ এহ, পইচা নহলে মই যাবলৈ বহুত বেয়া পাও অ, মনটো নাযায়। তই মুঠতে মই এইটোৱে কলো বাকী আমি লাগিলে কিবা-কিবি কৰিম হব, হেৰি কৰিম তই কাইলে থকাকে আহিবিছো চোন মই সেইটো কলো, মানে মৃদুস্
আৰু কাইলৈ আমি যাম আমি গ'লেনো কিয হব, আমি হেৰিয়ক মাতি দিম নহয়
উম, মোৰ যাবলৈ মন নাযায় মেলালে অ।
কেলেনো ইমান ধুন
এ, এই কেলেনো ইমান লৰা লৰিখন হব লাগে। তই চাবি দেই ধুনীয়াকে নাটক শিকিম মোৰ-মোৰ ৰুলছ বস্তুত চাবি দেই ধুনীয়াকে নাটক শিকিম হনে শিকি
কিনিবলৈ পইচা পাবি
মই মই নিকিনো মাংস মৃদুস্মিতাই এতিয়া তাইক বিশছ টকা দিলে মই ত্ৰিছ টকা দিলে তেনেকে বেছি নাজায় নহয় কিবা
অহ
এ মেলালৈ নাযাও অ এইবোৰ বৰ বেয়া পাও গৈ পইচা পাতি নহলে বস্তু চস্তু কিনিবল মন যায় মন চন মোৰ বেয়া লাগি আহে
মোৰ বহুত ভাল লাগে মই চকৰি তকৰি উঠি মোৰ এইটো এইটো বস্তু বহুত আম
আমাৰ সেইটো এক্সট্ৰা ট আহে হেৰি হ'ব মানে আৰু তই বুজি পা মোৰ এই হেৰি আহি আছে মই বোৰ ধেৰ কথা বাদ দে তোক মই বুজাব নোৱাৰো। তাপা ৰ এতিয়া তই মনে মনে থাকচোন এইবোৰ মোক তই নুসুধিবি তই মোক এইবিলাক কথা নু ফুৰিম মই সেইকাৰণে অল হেৰি হোৱাটো বিচাৰিছো মানে অকমান পৰ্দা এতিয়া তই চা দেই কাইলে অন্ত একো নকৰো মই মোৰ একো নকৰো মই মিজিছো তাক মই কি কৰি থৈছো গম পাইছ নাই মই কৈছো চা তহঁতক কেইজনী মানক মই কিবা এটা খুৱাম বাৰু কলেজতে কাৰণ কলেজতো সেইদিনা তেতিয়ালে বহুত পৰা হেৰি হৈ যাব ন পুৰা এটেণ্ট থাকিব লাগিব মানে না চিলেকচন হৈ যাব বলেদি তেতিয়াহলে মানে মানে থাকিবতো লাগিবই ন সেইকাৰণে মানে মই ক'ৰবাত সেইফালে কলেজৰ সেইফাল এইফালে ক'ৰবাত মই পাৰ্টি এটা দিম কিন্তু তহঁতে মোক বহুত গিফ্ট চিফ্ট সেইবোৰ মোক একো নালাগে কিন্তু মোক কিবা এটা ছাৰপ্ৰাইজ কে দিবি চোন তেনেকে যেনেকে পাহিয়ে মোক দিছিলে মই তেনেকে কৈছো মানে অ মই কৈছো দেেই মই পাহিক ক'ব নোৱাৰো কাৰণ কেলে নোৱাৰো কাৰণ মই তাই একো নিদিয়াতো মই বহুত বিচাৰো কাৰণ কেলে মই তাই বাৰ্থডে দিয়া আগবাৰ বৰ দুই মানে বহুত উল্টা পুল্টা হৈ গ'ল কথাবিলাক মানে সেইকাৰণে মই সেইটো বিচৰা নাই তাপা নহয় মই কৈছো দেই মই কৈছো দে নহয় সেইবিলাক নহ'ব মই মই মই তাইক এইটো বুজাবলৈ কৈছো তোক মই এইটো ক'লে কৈছো যে চা চুমুৱে বস্তু দিলে বেয়া পায় মই সেইবোৰ বুজা তাইক বুজাবাই কৈছো নহয় দেই তাৰপা সেই এ মোক কৈছো দেই চা মই কবাত পাৰ্টি এটা দিম কলেজতে মানে কলেজৰ ফালে মানে এইটো
তই যে মানুহ যে লগ ধৰ কিনো দৰকাৰ তোৰ পাৰি হেত লোকক
নহয় অ বেলেগ নহয় অকল অকল তই হে মি দুছমিতা তাৰ পিছত হেৰি উম কুঁৱলী বা কোনোবাই এজনী আৰু বেলেগ নহয় কোনো সেয়াই সেইকেজনী আৰু নহয় পাৰ্টি খোৱাম ন মন ঠিকেই নাই বাও তথাপিও মানে মই বিচাৰো মই একো ক'তো ভালকে নাপালো তাৰপা তাৰ আগত মানে তা তাৰ বাৰ্থডে বুলিয়ে নহয় মোৰ আৰু এটা ধান্ধা মানে কি বাৰ্থডে আগদিনাখন হলেও মই মানে এই মই ল'ৰা ছোৱালী কেইটা মানক কিবা দিমগে মই সেইটো কাৰণে বহুত সংযোগ সংযম কৰি আছো মানে বস্তুটো এ
অ', সৰু স, অ', এইটো ভাল কথা।
এতিয়া আৰু এ'বৃদ্ধাশ্ৰমত মই কথা এটা পাতি থৈ আহিছোঁ মানুহ এটাৰ লগত।
তেতিয়াহ'লে সেইদিনাখননি তাতে পাৰে গৈ বৈ ইমান এখোপা, খোৱাতকে মই সঁচা কথা কৈছো।
খুৱা নোখোৱাবও পাৰো মানে বুজিলা হা,
পকিক কবি? হেৰি কবি তেনেকে কবি আকৌ এই মৃদুচ, পিতাহঁতৰ লগত পাৰ্টি প্লেন কৰে নি?
নহয় আৰু বাৰ্থদে নাপাতোয়ে তেনেকে মানে সেইবোৰ মানুহক চ, ' নালাগে একো নকওঁ মোক উঠ, কেলা আৰু এটা পৰিলে আমু অহ, - মাই - গড, ৰচোন দেই সেই আওতটা পৰিলে এইটো কি বুলি কয়?
তব ফমঠি থাক নহ'লে গছজোপা ওচৰতে লৰাই থাক।
বতাহ বহুত -বহুত মাৰি আছে যে, কিন্তু এইটো বেয়া বাল খন, অ 'কৃষ্ণ তাত ক'ত কথা পাতি আছো পাহৰিয়ে থাকিলো নহয় ।তাৰ পিছত মানে কি হ'ব মোৰ মানে বাৰ্থডে মই -মই চা', তই যেতিয়াবা তই তোৰ লগত যেতিয়াৰ কানেকচন হৈছে তেতিয়াবা হে, মই বুজি পাইছো যে বাৰ্থডে এনেকে হেৰি কৰিব পাৰি বুলি। তাৰ আগত মানে ঘৰতেহে কিবা এটা কৰো। এতিয়া মানে বাৰ্থডে হিচাপ মই নাপ, 'মানে ক'তো মই, পাৰ্টি - চাৰটি নিদো, একো নকৰো মানে বুজিলি নাই মই এইবিলাক, কৰিম গাম। তোক অ' তোক মানে তাৰ আগ, ' আগ দিনাখনেই নে তাৰ এদিনৰ আগতে নে', পতক্কে বিদ্ধাশ্ৰম, শ্ৰম খনৰ পে আহিম গৈ সেই ল'ৰা -ছোৱালী কেই মানক লৈ পেলাই হেৰি কৰি আনিমগে দেই। সেইটো কৰিব লাগিব বাৰু। সেইটো কৰি থৈ আহিম কিন্তু বাৰ্থডে দিনাখনে তোমালোকক দিম মানে ভিডিঅ'টো মানে, অকলে নিজৰ দিনতুতে খাব পাৰি তেনেকোৱা কথা মানে কিন্তু তাৰ উপলক্ষে যে মই খুৱাম কথা সেইটোৱে।
অ ', তই মানে সেইকাৰণে এতিয়া এইকেইদিন ফুৰিবলৈ নাযাও?
অহ ', নাযাওঁ এতিয়া মোক, কাইলৈ সেইটো একো হেৰি নাযায় কাইলৈ প্ৰিয়ংকা মই,
তোক -তোক বাৰ্থডেৰ ছশ টকা সোমাই যাব, একাউণ্টত।
তই কেনেকে গম পালি?
সোমাই যাব।
তাৰাপা আকৌ সাতাইছ তাৰিখে মোৰ এইবোৰ শান্তি নাই সাতাইছ তেখে মোৰ কেলে তোৰ মনত নাই নে যোৱাবাৰ যে মোৰ বাৰ্থডেৰ দিনানে খেজ খ ফেচ আছিলে এইবাৰ নহোৱা জাবা এইবাৰ সাতাইছ তাৰিখে যেনিবা
আহ
সেইোৰ কোৰ কানি কথা নে সেইবোৰতো বা মাথা মৰা নাই সকাৰণে মানে মই এইকদিন মানে যিমান পাৰো মই এইবোৰ মই যে তোক যে ক নাখাও নেকি নাখাও নেকি সেইটোৱে মানে কথাটো এই হে এটা পইচাবোৰ তেনেকে থৈ যাব নোৱাৰাো তথাপিও মই যে যত মানে হেৰি কৰি থৈছো যত যে মোৰ এই লেপটপত যে পইচা যে উলিয়াবলৈ যে য'ত ডাকঘৰত যে থৈছিলো
উম
তাত মানে চাৰিশ টকা এটা তাত গোটাইছো মানে তাত চাৰিশয়ে হৈছে কিেই ত ভাবচোন চাৰিশ কাত ন আহিব কিন্তু হ'লোম জ মান
নহয় আহিব মই তোক আইদিয়া এটা দিছো চা শুন তইক বেলেগ কো দিব নালাগে দহ টকা দচ টকা ৰিয়েল জুচ আৰু লগত আ
অ দিম তাৰপা কি কৰিম জানা নাই উম তাৰপা কি কৰিম জানা নাই মই নহয় সেইদিনাখন ল সেইদিনাখন লাগিলে প্ৰিয়াংকৈ যাম মানে বুজিলি নাই সেইদিনাখন লৈ গৈ মানে সিহঁতক দি পেলাই মানে আমি স ততে'ৰবাত কিবা এটা লাগিলে আ পাৰ্টি এটা কৰি আহি মানে গম পালি নাই
অ অ
মানে সেই ৰিয়েল বেছি পইচ নাযায় আ ল'ৰা ছালীবক দিও তেনে তই ভাবচোন এটা এটা দহ টকে ধৰি লৈছো যে
কৰ লৰা ছোৱালী আছে আনাচ আচৰম কত আছে নো
অনাথাম নহয় এতিয়া ল'ৰা ছোৱী মানে ইয়াত আমি আপোনাৰোক ৰদালি বুলি সিহঁতৰ মানে সেই এটা ইঞ্চষ্টিটিউতটা এ সিহঁতৰোনটো ল'ৰা মেইন মানে যোনটো দাদা আছে চিলে শুনছানে সেই দাদাটো মানে এতিয়া সেই ইণ্ডাষ্ট্ৰিৰ লগ জড়িত নহয় কিন্তু ত সি তাক যদি মই ফোন কৰ অল এই পূৰ্বত কত আছে এনেুৱ লৰা ছোৱাল সি মানে দ এতিয়া আমাৰ নাইনটো সটমে গাঁও ফালও আছে মানে তেনেুৱা এটা ল'ৰা ছোৱালী মানে বহুত অ মানে হেৰি মানুহ মানে
অ বুজিছো বুজিছো অ ভাল লাগিব
মানে বুজিলি নাই কি কৈছো মই কথাটো মানে এতিয়া টমেৰা গাঁও ফালেও মানে তেনেকোৱা এ তও পাৰি ন এনে সিহতৰ লগত হেৰি কৰিব কিবা কিবি ক হেৰি কৰিবলে
অ গম পাইছোঁ কিন্তু শুন তই হেৰি তই তই অই এনেক দোকান দহ টকাে কিনিবি তই এই হলছেল দোকানত যে ৰিয়েলৰ সেইটো সেইটোতো মোৰ লগত মিলাই ল'বি ৰিয়েলৰ দোকান তাত পাই হ'লচেল দোকান মানে সেইবোৰ কম দিব মানে কমকে পাৰিলেই হ'ল আৰু তই মিঠাইতো খ
তাৰমান মানে শু তই মই প্ৰিয়ংক এ যদি যা মানে সিও খেলো ছোৱালী যদি ভাল নাপায় জানো আৰু মানে সেই টমেৰা ফালে গ'লে মানেেইালেতো তেনেুৱা ল' ছোৱালী আছে ন বহুত দুৰ্ভগীয়া নিচিনা মানে ধৰ যিবিলাক মানে বস্তু দে ভাল পায় অকণমান ধৰ স এইফালে সে আমি নদী নদীৰ কাষতে লাগিলে আমি হেৰি কৰিম বেলেগকে মানে সিহঁতকো মাতি দিম তালাগে বুজিলিে নাই কথাটো সেইটো মই সেইবোৰ ভাবি থৈছো মানে এতিয়া মই মই হ'লেও কৰিমেই বাটৰ চাই থাক মোৰ বহুত মই বহত ভাবি বাবি তাৰ পৰা বিৰা বঢ়াত সখন শেষলে য সেইখনত মই মান পাতি থৈছো চাহ আ বিশজনীয়া এটা আছে সেই টকাকে দিলে মানে এ বিশটা মিঠাই বিশ বিস্কেট বি চল্লিশটা লাগিব মানে নহয় চাই ল'বা এতিয়া এবাৰ নে বাজেট এটাই কৰেয় নগে নে দুটাই কয়গে কিন্তু সেইটোহে মোৰ মেইন উদ্দেশ্য কিন্তু মানে
বিধ বিধ্য সমন মেন ৰৰেছ চ কাগন মইন এতিয়া টেঙাগাও ফালে আছে কিন্তু প্ৰত্যেকৰে ধৰ মাক বেকাইছে ন সিহঁতি অনাত নহয় কিন্তু বৃদ্ধাশ্ৰমত ম মানুহবোৰ ত অনা নিচিনাই ধৰ
সেইটো মানে কমান বাৰ্থদে দিনাখন ন আ বাৰ্থডনাখনতো খাব নহ আম লৰা ছোৱালী বোৰে কৰিবলে কাৰণ সেইবোৰ কলেজতে সেই সেইকিনি মানে পুৰা ভৰপ সময় হৈ থাকিব নাই এতিয়াম তাৰ মানে কি ক'ম মানে হয় মেইন দিনানে যে খুৱাব লাগিব কথা নাই নহ সেইকাৰোনে এদিন ভাবিছো মই এনেকে কে চেক এটাতে লৈ গৈ বলে মানে সেই আইতাৰ বা য'তে যাওঁ আইতাই হওক বা ল'ৰা ছালীয়ে হওক তেনেকে মানে সেই তিন নহয় তেনে আমি কথা চথা পাতিম ত মানে ত ভাবি থৈছো এনেকে মই কথা পাতিলেও তই ভিডিঅ কৰি থবি এনেকে পুৰা আমি দেখোন ই পাতোৱে দেখোন কথা চথা কিমান ভাল পাব সিহঁতে মানুহ বিলাকে বহুত ভাল পায় সেইবোৰ কৰিলে হেনো মো মোক কৈছে নহয় কোনোবা বা এজনী তাত থকা বা এজনীয়ে মোক কৈছে নহয় মানে মই যোৱাবাৰ কৰিলো না তাৰপা যেনিবা হেৰি কৰিব আমাৰ যেনিবা মই উ মে সেইবোৰ কোৱাতো ভগৱানে উন্নতি কে দিয়কচোন জীৱনত তাৰপিছত কিতাপ এখন চাই থৈছোঁ এশ বিশ টকা এশ বিশ টকা এশ বিশ টকা দুশ বিশ টকা ল'ব সেয়া মই আমাৰ খাতৰ আমাৰ নতুনকে এটা সে সেই পুথিভঁৰাল এটা হৈছে তালে মই দি দিম সেইখন আগবঢ়াই দিম সেয়া তাৰপিছত সেইবোৰ সেইবোৰ আমাক দেখোন অলৰেডি পাৰ্টি হৈ যাব এতিয়া আঠাই তাৰখ আমাৰ উনত্ৰিশ তাৰিখে নাটক নহয় জানো যি হলেও উনত্ৰিশ তাৰিখে পাতিব চাৰে কথা চথা পাতি মেলি চাবি আৰু এনেও হেৰি চাই কৃষ্ণ চাই বেছি দেৰি কৰি থাকিলেতো এনেও পইচা বেছি হৈ গৈ থাকিব ন তেওঁৰ ভাগৰ মানে কালি প্ৰকাশকো লগ পালো তেতিয়া কৈছে নো প্ৰকাশে উম চাই হেনো পকাটো গৈছে সেই কি বুলি কয় উ এনেকে পইচা হেনো তুমি কিমান হৈছে মানে উঠিছে হিচাপ কৰিব দিছিলে তাপা প্ৰকাশে হিচাপ কৰোতে মানে হেৰি পচিছ হাজাৰ উঠিছে। কি কৈছে কৈছে এতো কৃষ্ণ চাই দেৰি ক মানে দিয়াতো বঢ়াই নিদিবি কিন্তু চাৰক পইচাও দিব লাগিব ধৰ
উ উ
কাৰণে মানে ধৰ সেইদিনাখনে পতিলেতো আমাৰ আঠাই তাৰিখটো পোৰা মেইন টাইম হব সেই ট কাৰণে যেনিবা মৃদুস্মিতাক লয় বা নলয় যেনিবা তাৰাপা কলেজত সেইফালে মানে কিবা এটা ক'ৰবাত কিবা এটা কৰিম আৰু ধৰ
এ নালাগে আঠাইছ আৰু উনত্ৰিশ তাৰিখে নালাগে মই তোক কৈছো কুন যদি যদি আঠাইছ তই শুন তই তই যোনদিনাখনি মানে সেই এটা দুটা দিন ধৰি তই এটা দিন ধৰ পকি তই মই আমি এনেকে চেলিব্ৰেট কৰিম এটা দিন আৰু এটা দিন ত এটা দিন সেই মানে সেইটোদিন চেলিব্ৰেট কৰিব নালাগে মৃদুস্মিতা কথা বাদ দে এনেও কিবা এটা খুৱাই দিবি যা অ' তাৰ বাদে ৰ তাৰপিছত আৰু এটা দিন মানে তই কি কৰিবি এই হেৰি এই বৃদ্ধাশ্ৰমৰ কাৰণে দুটা দিন ধৰি থ, এতিয়া তই কোনটো টাইমত কোনটো কৰ কৰ।
এতিয়া মানে শুন এতিয়া মানে সেইটো নহয় বৃদ্ধা তাচত মানে মই ভাবিছো যে, হেৰি কৰিম এ আমি কোনোবা এদিনাখন নাটক শিকি মানে মই তোক লাগিলে থৈ আহিমগে মানে
উম' সাতাইশ তাৰিখে নোৱাৰ
নহয় কি কৰিম জান নাই চৌবিশ তাৰিখ মানে মানে মই আমি কম মানে যে লাষ্টৰফালে মানে আমি গুচি আহিম গম পালিন নাই সোনকালে গুছি এটা মান বজাত গুচি আহিম, এটা নহয় দেৰটা মানত আহিম আৰু
অঁ
চাৰক কৈ পেলাই গুচি আহিম আৰু যে কিবা এটা আমাৰ দৰকাৰ বুলি কৈ গুচি আহিম মানে তেনেকে দেখোন বহুত নহাকেও থাকে। উ'
অ' অ'।
কৰি মেলি মানে গুচি যাম, এইটো খতি কৰিলেটো মানে মোৰ এইটো চিন্তা পাৰ্ত চাৰ্ট নাপাম বুলি ম
অ' সেইটো হয় নহওঁক খতি কৰাটো তেতিয়া নহয় নচুোন নহয় আমাৰ সাতাই আঠাইশ জণ্টিত আঠাইশ তাৰিখে ত পখ পাইাগিলেহেতে দেখোন
উম উম‌ সেইদিনাখন পাৰিলে
ই সেইদিনাখনি ছাৰে দেৰি নকৰে, সেইদিনা দেৰি নকৰে। সিইদিনা খনি ছাৰে সোনকালেহে পঠিয়াব পিছদিনা খনি যদি নাটক কৰাই
কেনেকে গম পালি তই?
হয়তো ঊনত্ৰিশ তাৰিখে আমাৰ আগবেলাটো নকৰাই নহয় কাৰণ ৰাতিলেহে নাটক আছে।
কেনে গম পালি? উ' উনত্ৰিশ তাইখে দেখোন হেৰিয়ে আছে, তোৰ দেখোন ৰচনা মোৰ আছে। ৰাখ
অ' উনত্ৰিশ তাৰিখলে ৰচনা আছে, অ' আমি কিতাপ দেখোন অনাই নাই, কাইলৈ সেইবোৰ কৰিব লাগিব।
মই তোক কৈছো নহয়, উ' মইহে মই আম এইকনতে আম এটা পালো খাই আছো, হেৰি অ' ঊনত্ৰিশ তাৰিখে মানে, ঊনত্ৰিশ তাৰিখ হ'লে আমাৰ এইবিলাক বহুত হেৰি আছে নহয় গতিকে আমি কাইলে পঞ্চানন ছাৰক, এই ছাৰৰ যে কালি, ছাৰে কৈছিল নহয় ইনষ্টাগ্ৰামত ভিডিঅ' চিদিঅ' আছে মই দেখিছোঁ।